হেল্ল'
আহ হেল্ল', নমস্কাৰ।
নমস্কাৰ, আপুনি ভালে আছেনে?
আছো ভালেদিয়ক আপুনি?
হয় ময়ো ভালেই আছোঁ মোৰ, আপোনাৰ খবৰ পাতি এনে ভালেইনে দৈনন্দিন?
খবৰ পাতিতো এতিয়া ঠিকেই আছে, ভালে আছে বজোৱা আপোনাৰ?
হয় মোৰো ঠিক কেই দিয়ক। ময়ো আছো ভগৱানৰ কৃপা সাত-
আচ্ছা।
উম, বাৰু আপুনি কি কৰি ভাল পায় ন আপোনাৰ দৈনন্দিন জীৱনত?
অ, মোৰ মানে কি, মোৰ মানে কি, অ নিজৰ কামবোৰ কৰি ভাল লাগে যিটো যিটো মানে দৈনন্দিন কাম বোৰ যিটো আৰু যিটো আমি ন নকৰাকে থাকিব নোৱাৰো বা কৰিবই লাগে। সেইবোৰ কৰি কিনে ভাল লাগে আৰু তেতিয়া আজৰি সময় পাওঁ তেতিয়া, হয়তো কেতিয়াবা অলপ মোবাইলকে চাওঁ অলপ আহ নিজৰ ভাল লগা কাম বোৰ কৰো গান গাওঁ আহ তেনেকুৱা কাম বোৰ কৰো, আহ আপোনাৰ ক্ষেত্ৰত কেনেকুৱা?
মোৰ ক্ষেত্ৰত ইমান আপোনাৰ লগত পৃথক নহয় মইও তেনেকৈ, উম যিবোৰ কোৰ কৰো আৰু সময় পালে কেতিয়াবা মইয়ো গেম খেলো মোবাইলতে। মই ইউটিউব চাওঁ আজিকালি হলে মই ইউটিউবৰ ৰিল চাই ভাল পাওঁ। আৰু মই গেম খেলো উম।
দুটো আপোনাৰ মানে কি? ভৱিষ্যতত, ভৱিষ্যতত কি হব ইচ্ছা আছে, মানে ভৱিষ্যতৰ বিষয় লৈ তেনেকুৱা
অ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে সবাতোকৈ প্ৰথমতেতো মোৰ মনত আহে যে মই এজন প্ৰথমতে ভাল মানুহ হব বিচাৰো।
হয়
এজন ভাল মানুহ হোৱাৰ পিছতহে মই মোৰ লক্ষ্য বাচি লাম আৰু তাৰ পিছত সেই লক্ষ্যয়ত উপনীত হ'ম। তেনেকৈ কবলৈ গ'লে মই এজন ডাক্তৰ হবলৈ বিচাৰিছো আশা কৰো যে মোৰ লক্ষ্যটো পুৰণ হক বাৰু আপোনাৰ তেনেকোৱা কিবা ধৰণৰ লক্ষ্য আছে নে জীৱনত যিটো আপুনি পাবলৈ চেষ্ট ষ্টা কৰিব
আচলতে এটা মানে সৰু পৰাই চবৰে এটা থাকে ন যে আমাৰ আমাৰ কি হয় আমাৰ চচাইটিত কি হয় আমাৰ সমাজত কি হয় আহ ল'ৰা ছোৱালী এজনী বা সন্তান এ এ এজন জন্ম হলে বোলে কি মা দে তা বা কোনোবাই মানে ধৰক এ ফেমিলিৰ মানুহে পৰিয়ালৰ মানুহে কব যে এই এইটো হব লাগিব আহ ডাক্তৰ হব লাগিব ইঞ্জিনিয়াৰ হব লাগিব তেনেকোৱা কথা এটা কব মানে আমাৰ সমাজৰ কথাটো এনেকোৱা কিন্তু আচলতে মই ভাবো কি এ আমাৰ যিটো সন্তান নতুনকে জন্ম পায় ত' সিহঁতক মানে কি নিজৰ এইমটো সিহঁতৰ লক্ষ্যটো নিজে বাচি ল'ব দিব লাগে যাতে সিহঁতৰ কোনো পিছত প্ৰব্লেম মানে কিছুমান নহয় হয় নাই ফ'ৰ্চ কৰি থাকে কৰিবলৈ হেৰি কৰি থাকে যে এইটো কৰিব লাগিব ঘৰৰ মানুহক ঘৰৰ মানুহে সেইটো কৰিব লাগিব ত তেনেকোৱা হ'ব নালাগে তো আগতে মোৰো তেনেকোৱা আছিল মই ঘৰৰ পৰা বহুতে মানে ধৰক কৈছিল আৰু মানে চবে কয় তেনেকুৱাকে মোৰ হয়তো ঘ পৰিয়ালত তেনেকে কৈছিল যে এ ডক্তৰ হ'ব লাগিব পুলিচ হব লাগিব তেনেকোৱাই কৈছিল কিন্তু মোৰ সৰু পৰা আশা আছিল যে নাই মানে ধৰক যিমান সময় পাৰ হয় পাৰ হোৱাৰ লগে লগে আমাৰ আমাৰ যিটো ভাব ভাবা যিটো হেৰিটো আম যদি ভাব চিন্তা কৰা আমাৰ যদি শ ক্তিটো সেইটো চেঞ্জ হৈ থাকে পৰিৱৰ্তন হৈ থাকে
উম উম
এই লাহে লাহে লাহে লাহে আমাৰ মানে মগজুতো ডাঙৰ হ'ব ধৰে আমি বহুতো বস্তু বুজিব ধৰো যে তেনেকোৱাকে কি হয় মোৰো তেনেকোৱাকে এ লক্ষ্যবোৰ অ চেঞ্জ হৈ যায় আছিল পৰিৱৰ্তন এতিয়া মোৰ ধৰক তিনি-চাৰি বছৰ ধৰি মোৰ এইমটো এতিয়া মোৰ এ সঠিক হৈ আছে মানে ধৰক এটাই হৈ আছে স্থিৰ হৈ আছে মোৰ।
হয় কিনো সেই আপোনাৰ লক্ষ্যটো যিটো আপুনি পাবলে ইমান
কৈ আছোঁ, ত' মই এই তিনি-চাৰিবছৰ ধৰি মই মই ভাবিছোঁ যে মই এজন ভাল এটা চিংগাৰ হ'ম। গায়ক হম। আৰু অকল- অকল গায়ক নহয়। এগৰাকী ভাল গায়ক আৰু যাতে মই সমাজকৰ্মীও হব পাৰোঁ, গায়ক হৈ কিনে। আৰু অ' সমাজৰ মানুহৰ প্ৰতি মই এ- দেক ভালো ধৰক, অ' মানুহ- মানুহক সেৱা কৰিব পাৰোঁ। আৰু গানৰ জৰিয়তে যাতে মই মোৰ নিজৰ ঠাই, এতিয়া মই অসমত থাকোঁ। মই অসমৰ নাম যাতে মই বাহিৰত, অ'- গৌৰৱ কৰিব পাৰোঁ। অসমৰ নাম যাতে, মই অসমৰ নাম- অসমৰ নাম- মোৰ ল- মোৰ নামৰ সৈতে যাতে অসম গৌৰৱ কৰিব পাৰে। তো মই সেইটো বিচাৰোঁ। মই সেইটো ভাবোঁ, তো ভাবোঁ যে মোৰ এইটো হ'ব। আশা কৰোঁ হ'ব, কাৰণ উম কিবা এটা ভাবিলে এইটো হয়ে।
উম। বৰ ভাল চিন্তা আপোনাৰ বৰ ভাল লাগিল শুনি। আৰু ময়ো আশা ক কৰোঁ যেন আপুনিও আপোনাৰ লক্ষ্যত উপনীত হয় যেন। আচলতে কি জানে? যে আজিকালিৰ মানুহে আপোনাৰ দৰে মানসিকতাটো নাৰাখে। অ' আপোনা- আপোনাৰ মানসিক- মানসিকতাটো সকলোৱে ৰাখিবলৈ লাগে। এ বৰ বৰ্তমানৰ সমাজখনত এই মানসিকতাটো নোহোৱা হৈছে। যদি সকলোৱে এনেক কুৱা ধৰণৰ কথা ভাবিলেহেঁতেন, সঁচাকৈয়েই তেন্তে আ জি আমাৰ দেশখনৰ, আমাৰ ৰাজ্যখনৰ, সঁচাকৈয়ে সমাজখনৰ উন্ন তি হ'লহেঁতেন।
অ' দেখা পাব। অ' হয়। দেখা পাব ৰাস্তাত কিছুমান অলপ বেয়া মানুহ থাকে। কিন্তু তাৰ মাজতে ভাল মানুহো থাকে। তো সেই ভাল মানুহ ভাল মানুহৰ প্ৰতি অলপ আকৰ্ষণ হব লাগে, শিকিব লাগে।
হয়। উম, হয়। আপুনি ভাত খাইনে বাৰু?
ভাত কিয় নাখাম? ভাত চবে খায়। আচ্ছা। অ'- মই আচলতে অ'- ভাতৰ লগত কি, মানে ভাতৰ লগত আচলতে দালি-ভাতটো খুৱাই বেছি মই ভাবো। কাৰণ দালি-ভাত হয়- দালি-ভাতৰ লগ- নিৰামিষ খোৱাটো ম‌ই বেছি মানে প্ৰেফাৰ কৰোঁ। মই ভাবোঁ যে এইটো খাব লাগে, হৈছে কাৰণ লাইট খানা। বেছি চোৱা ধৰা, এতিয়া মাংস, মাছ- মাছ খোৱাটো জৰুৰী হয়। মাংস খোৱাটো জৰুৰী হয়।
এ, আচলতে মাছ মাংসত প্ৰটিন পায় আমি কওঁ। প্ৰটিন থাকে বুলি খাওঁ আমি। সেই কাৰণে, খাব লাগে। অলপ মাং সও খাব লাগে, মাছো
অ'! হয়। কিন্তু, আজি কণী খাওঁ। কণী, কণী খাওঁ। কণী খাব লাগে। উম!
কিন্তু, দে কণীত আমি, শক্তিও পাওঁ। প্ৰ'টিনো পাওঁ।
প্ৰটিন অ'! অ'! আৰু আজিকালি, আজিকালি আঁ আমাৰ মানুহ বোৰে মানে, ধৰক বেছি জিম যোৱা য জিম যোৱা হৈছে ন'। ত' এই, জিমত গ'লে যে মানুহবোৰ কণী কিয় খায়! মানে, প্ৰটিন পায়। সেইকাৰণে, কণী খায় শক্তি পাব কাৰণে। নিজৰ যি মাচলবোৰ যিটো মাংস পেশীবোৰ, সেইবোৰ শক্তিশালী কৰিব কাৰণে, কণী খাব বা ধৰক আন, আন প্ৰ'টিন ধৰণৰ, প্ৰ'টিন ধৰণৰ বস্তু প্ৰটিন থকা বস্তু খাব। ত' খাব লাগে। উম আঁ প্ৰ'টিন পাউদাৰো লয়। হয়!
আপুনি জিম কৰেনে বাৰু?
জিমটো এতিয়া মই কৰি আছোঁ। কিন্তু, তেনেকুৱা মানে, ধৰক ইমান মাত্ৰ, নতুন, নতুন অ'! নতুন ধৰ মই নহয়! নতুন মানে, নতুন নতুন মই জইন হে হৈছো মানে। ত' ইতিয়ালৈকে বা ভালকে, ভালকে মানে বুজি উ উঠা নাই তই? যি মানে, কিবা অ'! লাহে, লাহে হয়তো বুজি পাম। আঁ জিমত গ'লে কেনেকুৱাকে ধৰক ডাইট কৰিব লাগে। য আৰম্ভণি হৈছে হে। ত' লাহে, লাহে শিকিব লাগিব। তেতিয়া কেনেকুৱা?
হয়। আচলতে, মানুহৰ জীৱনটো তেনেকুৱাই। কোনেও প্ৰথমতে, কোনেও মানে, গোটেই কথাবোৰ একেবাৰে নাজানে। আমি চবে শিকিব লাগে আচল তে কথাবোৰ। অলপ, অলপ কৈ লাহে, লাহে। আমি, আজি কিবা এটা নাজানিলোঁ। হয়!
এতিয়া আপুনি, আপুনি এটা চাব যে কি আমাৰ যিটো গৰু, ছাগলী আঁ হাঁহ, কুকুৰা এইবোৰ যেতিয়া হেৰি হয় পোৱালি হয়। তেতিয়া কিন্তু, সিহঁত গৰু, ছাগলী হৈ আহে। কিন্তু, যেতিয়া আমাৰ মানুহৰ পোৱালি হয় মানুহৰ যেতিয়া বাচ্চা হয় তে তেতিয়া তেতিয়া মানুহ মানুহ হৈ নাহে, মানুহ মানুহ বনাব লাগে।
হয় হয় আমি মানুহ বনিব লাগে আৰু আমাক বনাবলৈ লাগে।
টো
এতিয়া আপুনি আপোনাৰ ভাল? ভাল ৰাস্তাত যায় আপুনি আপোনাৰ ভাল বাটত যায় বেয়া বাটত যায়। সেইটো আপোনাৰ কথা এতিয়া আপুনি আপোনাৰ মনক কেনেকৈ ৰাখে।
হয়। এতিয়া আপোনাৰ ওপৰত আপোনাৰ ওপৰত নতুন প্ৰজন্মটো কেনেকুৱা হ'ব তেনেকুৱাকে চিন্তা ধাৰাটো ৰাখিব লাগে।
হয় হয় আপোনাৰ মানসিকতাটো কেনেকুৱা হয় নে হয়। আপুনি কেনেকুৱা চিন্তা কৰিছে আপুনি যদি মানুহ বনাব পাৰে। তেতিয়াহলে হ'লেটো বহুত ভাল হয়নে নহয়? আজি ন কিিব হয়।
অ' তেনেকুৱা আচলতে ক আচলতে কথাবোৰ তেনেকুৱাই অহ।
উম উম
ভাল হ'ব লাগে। আজিকালি যুগত বহুতো বেয়া মানুহ আচলতে বেয়া মানুহৰ সংখ্যা বেছি। যিহেতু কলি যুক অহ বেয়া মানুহৰ সংখ্যা তাৰো তাৰো মাজতে নিজকে ভাল মানুহ হ'বলৈ গঢ়ি তুলিব লাগে। যাতে সমাজত এ এজন ভাল মানুহ থাকিলে কি হয় এটা ভাল এটা কাম গঢ়ি উঠে বেয়া মানুহ থাকিলে হয়তো। এ বহুত বেয়া বেয়া কাম হ'ব কাম হোৱাৰ পিছত কিন্তু এই আমাৰ যেনেকুৱাকে আহ অসমৰ এজন ডাঙৰ বিখ্যাত গায়ক তহঁ তেওঁ আজিলৈকে এ ন্যায়টো ভালকে পোৱাই নাই। হয় তো তাৰে তাৰে পিছত অ' বেয়া মানুহৰ তাৰে মাজত মানে তাৰ লগত বেয়া মানুহৰ হাত আছে ত এতিয়ালৈকে সেইকাৰণে পোৱাই নাই ত তেনেকুৱা কথা আজি যদি ভাল মানুহ হ'লে হয় ত সেইবোৰ আহ হয়তো। সোনকালে হয়। টো ন্যায়টো পালে।
উম উম হয়। আচলতে ন্যায়তটো পাব লাগে তেওঁ অতি সোনকালে তেওঁ এজন ভাল মানুহ আছিলে।
ক'ব গলে অসমৰ ভিতৰত এগৰাকী মানে এজনে আছিল ক'ব গলে। তেওঁ নিচিনা ছেকেণ্ড মানুহ আৰু পৃথিৱীত নাই
নাই নাই আৰু তেনেকুৱা মানুহ পোৱাতো বৰ টান
অ বৰ টান হয়।
জুবিন গাৰ্গক টো অসমৰ হাৰ্থৰৱ বুলি কোৱা হয় ন।
আচ্ছা ব হিয়া আমঠু বুলি কোৱা হয়
হিয়াৰ আমঠু বুলিও কোৱা হয়।
তেওঁ কেতিয়াও তেওঁ কেতিয়াও মানে কি মানুহৰ মনৰ পৰা মৰি নাযায় হয়তো তেওঁ নাই পৃথিৱীত কিন্তু আছে।
উম হয় আপুনি গান শুনে নে নে?
মই মই যিহেতু মই গান চান গাওঁতো গান গানতটো চবে শুনি ভাল পায় আৰু গান শুনিব লাগে মনৰ যিটো ভাষা সেইটো গানৰ সৈতে প্ৰকাশ কৰিব পাৰি।
হয় আপুনি কি কি ভাষাৰ গান শুনেনো বাৰু।
আচলতে গান এটা মানে কি এটা ইউনিভাৰ্চেল লেংগুৱেজ হয়।
উম
এটা ইউনিভাৰ্চেল লেংগুৱেজ মিউজিক এটা ইউনিভাৰ্চেল লেংগুৱেজ হয় মান কি যি মানে যিটো ভাষাতে হওক কিবা এটা মনক চুই যায়। হয়তো আপুনি ভাষাটো বুজি নাপাব কিন্তু চুই যায় তেনেকুৱাকে মই বেছিকে এছামিছ গান বোৰ অসমীয়া গান বোৰ শুনো। হিন্দী গানটো শুনোয়ে গান যহ আমি ভাৰতত থাকো আৰু হিন্দী গানৰ এটা চবৰে এটা হেৰি থাকে হিন্দী গান শুনো। ইংলিচ গান বোৰ শুনো তাৰপিছত আ আমাৰ। বেংগলী গান আৰু নেপালী এতিয়া আকৌ হলগে জনো
বাৰু ভাল লাগিল আপোনালোকৰ সৈতে কথা পাতি
হয় হয় আপোনাৰ লগতো কথা পাতি ভাল লাগিল ধন্যবাদ অ লগ পাম অ অ পিছত লগ পাম দিয়ক অ
হা